হেল্ল'!
নমস্কাৰ
য়েছ। অ তেৰি, মই অ, ইংৰাজী কৈ দিলো, ধেৎ তেৰি
সেই, এতিয়া তুমি নিজকে একঘোচা এটা মাৰি দিয়া, ইংৰাজী ক'লা কাৰণে।
মাৰিব পাৰিলেতো ভালে আছে।
এতিয়া তুমি ইংৰাজী ক'লা যে, এতিয়া-এতিয়া মই পুলিচক ফোন কৰি আছো। তোমাক এতিয়া মই
অ-অ-অ, দে-দে, কৰ-কৰ
অ, এইবিলাক বাদ দিয়া, এই বেংকৰ কথাটো মই কি গম পাওঁ পাহৰি থাকিলো নহয়, অ, মনত পৰিলে অ, ই বেংকৰ কথা মানে বেংকবিলাক বহুত যদি, সেতে-সেতে বোলে এচে-মেছ পথাবলৈ মোৰ এই এইটো বহুত আগতে গম পাইছোঁ, মই যোৱা বছৰৰ ডিচেম্বৰ কথা হা, মই ডিচেম্বৰ কথা কৈছোঁ, মই মানে বেংকত থও পইচাটো, তাৰপিছত মই কিবা এটা কিনিব গৈছো, আৰু মানে তেতিয়া মই যে পে' কৰিব মানে পইচাটো দিব ওলাইছো, তেতিয়া হ'লে ইনচাফিছিং দেখাই আছে, তাৰপিছত তাৰপিছত মই ভাবিলো কি হ'ল আক, তাৰ পিছত কোনোবাই ললেই নেকি, মানে মোৰ ঘৰত মানে মোৰ চব পাছপৰ্ট চব জানে মানে মোৰ মানে পিন্টো জানে সে, হুম অলপ কোনোবাই লৈছে চাগে মোক কোৱা নাই, ত মাক ফোন কৰিলো, মায়ে কৈছে মইতো লোৱা নাই। মানে মোৰ খং উঠিছিল, মানে ল'লে ল', কব লাগে ন লৈছো বুলি। মই ইয়াত ফচি গৈছো, হয় নে নহয়, মোৰ বস্তুটো ভাল লাগিছে কাপোৰটো, তাৰ পিছত মই এনেকে ফোন কৰিলো মায়ে, তাৰপিছত মায়ে ক'লে কি নাই মইতো লোৱা নাই। তাৰপিছত মই পাপাক ফোন কৰিলো, পাপায়ো কৈছে মই লোৱা নাই, আৰু তাৰপিছত মই মানে ভাবিছোঁ মোক কাৰ্ড দি কোনোবাই লৈছে, মানে গুগল পে'ত মই পইচা কাটা দেখুওৱা নাই। দেখাই ন কাৰোবাৰ পইচা কাট খালে, নহ'লে কিবা হলে, দেখাই তাত দেখুওৱা নাই, মই ভাবিলো এই হৰি-হৰি এইটো চাৰিশ টকাটো ক'ত গ'ল আক? চাৰিশ টকা এটা কাট খাইছিল হা তাৰপিছত মই বেংকত গ'লো, বেংকত গ'লো সেহেতে কৈছে কিবা-কিবি কাটিছে, কিবা ই-এম-চি কাটিছে, তাৰ পিছত মেছেজ দি দিয়ে যে উম, মেছেজ-মেছেজ দিওঁতে বোলে এটা মেছেজ দিওঁতেন বিশ টকা ত্ৰিশ টকা তেনেকে বহুত কাটিছে কাটি-কাটি-কাটি চাৰিশ টকা হৈ গৈছে একদম হে মেছেজ দিবলে, মেছেজ দিবলে পইচা কাটে নে এই যোৱা পৰহিও মোৰ বিশ টকা কাটে দিছে অহ বেংকৰ পৰা মানে আৰু
অহ আচ্ছা এ বৰ দিগদাৰ দে দেই
তো তোমাৰ বেংক আছে নাই
নাই নাই মানে আছে কিন্তু মানে সেইটোত নাম্বাৰটো ভুল। নম্বাৰটো মাৰ নম্বৰ দিয়া গৈছিল তো সেইটো কাৰণে এতিয়া নাই থোৱা নাই
সিহঁতে এছএমএছ এটা দিবলৈ সেইতো ফ্ৰীত দিব লাগে ন সিহঁতে, সেইটো ফ্ৰীতে দিব লাগে এইটো সেইটো কাৰণে পইচা কাটে নেকি কে আৰু সেইকাৰণে মই কিন্তু মিনিমাম বেলেঞ্চ এহেজাৰটা থই লাগে বেংকত নহলে দিগদাৰ হেতে মানে তেতিয়া তুমি মাই তেতিয়া মাইনাচত গুচি যায় বেংকত, আৰু যেতিয়া পইচা সোমাই পইচা সোমালে পইচাটো ডাইৰেক্ট কাটি দিয়ে আৰু অহ আইতা নাই-নাই বনাই আছে সেইটোৱেই সেইটোৱে তাৰিখ তাৰপিছত সেইকাৰণে এহেজাৰ এটা এহেজাৰৰ ওপৰত থব লাগে আৰু মেজৰৰ কাৰণে মেজৰ এতিয়া মেজৰ নহয় এতিয়া মই বুঢ়া হ'লো আৰু আংকুল বুলি কৈছো বুঢ়া হলো যে মেজৰ সেইকাৰণে সেইটোও নোপোৱা নেকি তুমি এই ঠিকে আছে তুমি এইবিলাক ইও এও পি আই দিয়ে বিয়াটে ভাল সেইটোৱেই বেংক কাটে নেকি? মোৰ আজিলৈকে কিন্তু কটা নাই
মোৰ বহুত কাটিছে এই ফাম্মপে টো
অ ফেম্পেটোত অ মোৰ কিন্তু আজিলৈকে শ্লাইছত এক টকাও কটা নাই।
অ সেইটো খুলিম ৰ ময়ো।
খলিবা যেতিয়া তোমাৰ ওঠ তুমি ওঠৰ হ'লা ন। তাৰপিছত তোমাৰ পান কাৰ্ড আছে নে?
অ সেইটোয়ে নাই
অ বঢ়িয়া। তেতিয়া পান কাৰ্ড আ থাকিব তেতিয়া তুমি মোক কবা খুলি ল'বা মোৰ এৰেফাৰত। আগতে ৰেফাৰত খুলিলে ডেৰশ টকা এটা পাইছিল যোনে ৰেফাৰিয় আজিকালি নাই। আজিকালি পাঁচশ টকা আছে কিন্তু সেইটো কাৰণে তুমি কিবা এইটো কি বুলি কয় তাৰ তোমাৰ এটা ক্ৰেডিট কাৰ্ড থাকে সেইটো ল'ব লাগিব, ক্ৰেডিট কাৰ্ড দি প্ৰথম তুমি কিবা এটা পে কৰিলে এ মানে দুটাই পাব তুমি পাবা মই পাব কিন্তু এইবিলাক ঝেমেলা মই মানে ইমান ভাল নাপওঁ, ক্ৰেডিট কাৰ্ডৰ ঝেমেলটো মানে বহুত খেচৰা ঝেমেলা। সেইটো মানে মই যেতিয়ালৈকে তুমি মানে যিমান খৰচ কৰিছা সিমান যদি তাৰ আগৰাই বেংকৰ একাউণ্টত নাই ত তুমি সেইটো মানে খৰচ কব নালাগে, মোৰ মতে এনেকুৱা।
আচ্ছা সেইটো ৰোমত যাচোন, সেইটো ৰোমত যাচোন, মা সেইটো যা টা অ দুটাই মুযুৰা কৰি থাকে ইয়াতে।
মোকো লাহেকে খাবলৈ মাতিলে আও। কি কবা তোমাৰ মোক খাবলৈ মাতিলে খাব লাগে খাবলৈ যাব লাগিব এতিয়া আৰু। পাঁচ মিনিটৰ পিছত, উম খাই পেলাই পাৰিম দহ, বিশ মিনিট আকৌ।
নাই খাই কিনে নোৱাৰিম ন মই মেথছ চাম।
অ এই এই তুমি দেখিছানে নে তুমি ছোৱালী তুমি স্ত্ৰী হৈ পেলাইও মোতকে বেছি মানে মেথছৰ ধাউতিটো আছে তোমাৰ, মোৰ বহুত ভাল লাগিছে দেই, তোমাক নেক্স টাই পালে মই তোমাক এটা চেলউত মাৰি দিম।
হ'ব হ'ব একো নাই
অ- ঠেইত তেৰিকা ময় চাব লাগিব আজি কাৰ কাৰ বা আছে আংকুলৰ আছে চোন অ বুঢ়াৰ আছে আজি এই বুঢ়া হয় দেই ই আজিতে এটাও গ'ল নি দিয়ে ন তাকো আৰু তটোল কৰে। এ নাই তল নকৰো বিচৰা বেয়াও লাগে। তাক তল নকৰো এই তাৰ ফ্ৰেণ্ড গীতাক ট্ৰলছ কৰিম। বুঢ়াৰ ফ্ৰেণ্ড এ হ'ল অ আহা আংকুল এতিয়া ধুনীয়াকে ৰিটায়াৰ হৈ যাব লাগে আৰু এটো পিছত ৰিটায়াৰ হ'ব আৰু এ গ'ল্ড এটা দিব লাগে সি।
অ লাগে, নহলে বহুত বেয়া ট্ৰল হ'ব ছাৰ।
তাক ছাপৰ্ট কৰা নেকি?
কৰোঁ।
বুঢ়া ক অ এ তোমাকো ট্ৰল দিম মই।
অ তাকো ভাল লাগে বাকী এতিয়াকো ভাল লাগে আজি আজি খেলিছিলো আ চৰী আজি নহয় কালি, কাকো ভাল লাগে মানে বেয়া নাপাও কাকো বেয়া নাপাও।
অ তুমি মানে নিউট্ৰেল।
উম
ঠিকে আছে ভাল ভাল এনেকও এনেক চাব পাৰি বহুতে ভাবি কি কাৰোবাক নহয় কাৰোবাক ছাপৰ্ট কৰিবই লাগিব।
অ অ হেনেকুৱা নহয়। মানে যাক ভাল লাগে হেনেকা টাইপৰ ভাল লাগে।
মোৰ মানে ভাইট স এইটো ভাবে কি কাৰবাক নহে কাৰোবাক চাপৰ্ট কৰিবই লাগিব সেইকাৰণে সি মানে এই কি অ সি মানে পিয়াৰ প্ৰেচাৰত মানে হেৰিক চাপৰ্ট কৰিলো সেইটো কি বুলি কৈ? সেই বি দিজে জাইজে।
অ
উম তাক অ বিধি যায়
অ সেইটো সেইটোতো সেইটোতো মই বহুত কৰো, সেইটো মই চবতকে বেছি কৰো। হা হা বাকি কেইটাতকে সেইটো মই বেছি কৰো।
অ মই আগতে জানা নাই, তুমি যেতিয়া মানে আগতে তোমাক তো মই আগতে নাজানিছিলো। যেতিয়া তোমাক জানিছিলোঁ মই ভাবছিলো কি তুমি চাগে বহুত এনেকোৱা ৰোড চুড হবা নেকি। মানে একদম চিগমা আৰু ৰুধ তেনকা, কিন্তু নহয় ইমান ৰোড ঠিকে আছাচোন
মানে মোৰ বহুত লাজ লাগে পতুককে মানে কথা পাতিব তাৰপিছত যেতিয়া মানে মানে যেতিয়া ভালকে চিনাকি হৈ যায় তাৰিছত আৰু মানে পুৰা হেই আৰু মানে পুৰা পঠাই থাকিম তেনেকুৱা টাইপৰ। দিয়া টো যায়, মানে সেনেকে নহয় মানে, মানে মানে একদম ম কেনেকে বুজা মই ম মানে মনেদি নকওঁ মনেদি নকওঁ মানে এনে হেনেকে কোৱা যায় আৰু সেনেকা টাইপ অ মানে মনেদি কোৱা নাযায় ধেমালিতে কোৱা যায় আৰু। মোৰ হোৱা যায় পতককে হোৱা যায়।
এক দুই মিনিট পুৰা একদম অ ভালকে নহয় ভালকে ক' ব। একদম আৰম্ভ কৰি দিছা ধেইত ধেমালি কৰিছো ধেমালি
উম।
আৰামচে আৰামচে এয়াই মই এতিয়া তোমাৰ
দছটাৰ পৰা আছে নেকি?
নহয় নহয় দছটাৰ পৰাই আছে চাগে চাৰে দছটা চাৰে দশটা। এই আৰু আৰম্ভ হোৱালে হোৱালে তোমাৰ সিহঁতে গান মানে নিজৰ দেশৰ হেৰিটো গাব তাৰ পিছত কিবা কিবি হৈ যায় চ দহটা চল্লিশ। হৈ যায় আৰু এ তুমি মানে একদম কি দহটা পৰাই চাবা নেকি হা।
নহয় দহটাতে আছে চাগে, এ নাই কথা পাতি থাকিব নোৱাৰি। মানে অকণ অশান্তি লাগে মানে অকণ মানে মানে এটা জেগাতে মানে সে ঠিককে মানে ৰাখিব লাগে না
অ তুমি মানে এক জেগাত ঠিককে থকা মানুহ
হা নহলে মন নালাগিব মানে মন নালাগিব মানে সেইটোয়ে চাই থাকিম মানে এতিয়া মই কথা পাতি তাই নাযাব, সেইটো কাৰণে সেইটোৱে দিগদাৰ বাকী টিভিৰ মাতো আহিব না। ত সেনে অহ সেনেকে আৰু কাটিব।
অ অ অ অ ঠিকে আছে। দে চাবা আৰু একো নাই কথা পাতিব পাৰি মইতো চাই চাই কথা পাতি থাকিব বাৰু মোৰ একো কেছ নাই।
উম আমাৰ আৰু এইটো টিভিত বহুত বহুত চাউন আহে আৰু মানে চাউন দি চাই ভাল লাগে
অ উম কি কৈ আছিলা
মানে চাউণ্ড দি চাই কিনে ভাল লাগে বেছিকে তই সেইটো কাৰণে মানে বহুত চাউন আহিব তই এইটো দিগদাৰ বহুত আৰু সেনেকে মানে কথাও পাতিব নোৱাৰো এটাতে মানে হেৰি থাকিব লাগে ত
একো নাই একো নাই, একো নাই একো নাই একো নাই মই তোমাক গু গুলি মাৰি নিদিওঁতো হ'ব।
দে দে, অ কালি কৰিম নহ'লে দিনত। দিনত তো ফ্ৰী থাকা না
দিনত মই ফ্ৰী থাকো কিন্তু মাৰ ফোনটো নেথাকে সেইটোৱে মহা জ জটিল হোমহ হোমহ কিদি কৰিবা য মাৰ ফোনটো ন এ নাই মাৰ চিমটো ৰাখি দিব পাৰি কিন্তু দেই
নাই তেতিয়া তেতিয়াও মানে নোৱাৰি মই চাইছিলো তো সেনেক কে মোৰ ফোনত সোমাই কিনে চাইছিলো নোৱাৰি।
নোৱাৰি
উহো
নাই দিয়া একো নাই আৰু কালি ৰাতিও এনেকে আৰু চাৰে আঠটা নটা তেনেকুৱা মানত নাই মোৰ এনেও মোৰ এনেও বাকী এটা মানহে বাকী আছে চাগে
উম মোৰতো বহুত কেইটা আছে
উম পাঁচ মিনিট দেৰি হ'ল মই গালি খাম নেকি এতিয়া ভাতৰ লগত মাজে মাজে গালিটোও খাই ল'ব এই নাই বেছি নাই এক মিনিট
আৰু আৰু এক এক ছেকেণ্ড আৰু
ঐ বাহ, এক ছেকেণ্ড এক ছেকেণ্ড হৈ গ'ল
নাই হোৱা ৰহ
শুনা এতিয়া মই আৰু তোমাক তোমাক সুপ্ৰভাত সুপ্ৰভাত নকয় এইটো কি বুলি কয় শুভৰাত্ৰি কলো। ভালকে মেথছখন চাবা আশা কৰোঁ টপা অ টপা নহয় আশা কৰোঁ তোমাৰ হেৰি আ বুঢ়াই এটা দুটা গল দি দিয়ক
হোম হোম দিব দিব। দিব দিব, নাই নাই দিব দিব দিব মোৰ মোৰ ভৰশা আছে দিব
ভৰশা আছে নেকি মোৰো মানে অলপ চলপ আছে আৰু বুঢ়া আৰু বুঢ়া যি হয় তাৰ দেশটো যি হয় বুঢ়াৰ কাৰণে হয়
উম
সেইটোৱে আৰু ঠিকে আছে দিয়া আৰু দিয়া আৰু ভাল লাগিল কথা পাতি, উম